হুমচ হেল্ল'
অ শুনিছো
অ শুনিছো শুনিছো তুমি শুনিছা ন
অহ শুনিছো
কি কৰি আছা
এ কিবা একন ব বনাই আছিলো
অ মানে পঢ়ি আছে
আপি
অ তোমালোকৰ সেইফালে বৰষুণ পৰিছে নে নাই
বৰষুণ নাই এতিয়া বৰ্তমান
অ আমাৰ এজাক পৰি গ'ল ৰ'বা
অ বষুণ পৰিলে নেকি তাত
অ বৰষুণ এজাক পৰি গৈছে চাহ এক একাপ খালো খাই পেলাই হয় আহি পালে তাৰপিছতে এওঁ আকৌ গা পা ধোৱালে সময় লব যে মই বোলো ৰবা ফোন এটা কওঁ ভন্টিলে সে এদিন খাব শুবও পৱা নাই ন
অহ বাকী ভাতৰ যা যোগাৰ, চাহ তাহ খালো ভাত ত যা যোগাৰ কৰিছিল নাই
ভাতৰ যা যোগাৰ কৰিম আৰু ৰাতিহে খাব এওঁ এওঁ সেই চুগা আছে যে মাজে মাজে ৰুটিয়ে চলে আৰু তাতে আজি এনেকুৱা যে হেৰি
বৌদ্ধ, আজি হেৰি, বৌদ্ধ পুৰৰ্ণি মা
আজি বহুত বহুত শুনিম অ' আজি মানে কালিৰ পৰাই মিলিছে। কালি চাৰে আঠটা মানৰ পৰাই মিলিছে পূৰ্ণিমাটো
অহ
উম
তাকে বৰষুণ বৰ কাৰণে ভাইটি আহি পঢি অ তাই পঢ়ি আছে ভাইটি আহি শ সেইকাৰণে পোৱা নাই চাগে
অ' গই পোৱা নাই ন! অ' এওঁ আকৌ আজি সোনকালে আহিলে এনেইতো দেৰি হয়, ন? ভাত আজি কেইনিৰামিষে হ'ব চাগে
নিয়মি খ দিয়
অ বাকী আৰু কেনেকুৱা, খা খবৰ এতিয়াতো বিয়া, এতিয়াতো বিয়া। চিজন ন অ
অ বিয়া চিজন হলেও আমাৰ এতিয়া কালি এখন বিয়া খাই আহিলো অ
এ বিয়া আছে, অ' অ' উম! উম! এই, বিয়া বাৰু বিলাকৰ ছিজনতে বতৰটো বেছি তেনেকুৱা
বেছিডাঙ বাৰ উম
ইয়াতো আছে কালি পৰহি এইকেইদিন বিয়ায় বিয়া ওচৰে পাজৰে
উম
তাকে! এয়া ভাগৱতো পাঠ হৈ আছে যে আজি বৌদ্ধ পূৰ্ণিমা শুনিবলৈ ভালেই লাগে এয়া এইটো শ্ৰেণী বিহাৰী প্ৰতি শ্ৰেণীৰে হৈছে আমাৰ পশ্চিম চাইডে আৰু পাৰিছতে আকৌ এইফালেও হৈ আছে পূব চাইডে চাৰিওফালে খালি ভাগৱত পথৰ হেৰি ভাল লাগে শুনি অ মন্দিৰত হয় মন্দিৰত দেওবাৰে ৰমাই হয়
অ
আজি এইটো দেওবাৰ নহয় আজি বন্ধ কাৰণে দেওবাৰ দেওবাৰ লাগিছে ন স্কুল কলেজ বন্ধ যায় সেইটো কাৰণে বাকী মাহঁতৰ গা ভাল আৰু
বৰ্তমান তাৰপিছত দাদা আহিছিলে যে অ কাইলে স্কুল আছে কিন্তু আমাৰ আকৌ লগৰ খিনিয়ে মিলি পেলাই খানা এটা খাও বুলি ভাবিছে যে হুঁচৰি গোৱা
অহ
দেওবাৰু নিমিলে যে আজিকালি অ ল'ৰা ছোৱালী চলি ইফালে সিফালে নিয়া কিবা
নি নিমিল ম অক আত মোৰ বাই ফোন কৰিছে উম অ এইমাত্ৰ মিটিং আছিল আহি পাইছোহে
আহ
কৈছে হেৰি কি বুলি কয় উ মানে হেৰি হুচৰি গোৱা পইচা উঠিছে যে সেয়া সিহঁতৰ কিবা ক'বাত যাব আৰু ফুৰিবলৈ
অ অ কৰিব লগা আমাকো খানাটো মিলেগে সময় মিলাব চবে নোৱাৰে সেইটো কাৰণে কাইলেলে কৰিছো তেতিয়া কাইললে কৱিছো মই অহা যোৱাহে কৰি থকা হ'ব মৰিগাঁৱলে তাইক এবাৰ নিব লাগিব আকৌ আনিব ধুব লাগিব আকৌ গুচি আহিলেও গুচি মানে নাহিলেও নহব আহিলেও এতিয়া মানে অসুবিধা কি
হেৰি কেইটালৈ স্কুল স্কুল কেইটালে অ তুমি একেবাৰে হেৰি অ কাইলৈ শুনিবা তুমি এটা কাম কৰিব পাৰা অ মানে দুটামান ক্লাছ কৰাই পেলাই তাইক একেবাৰে লৈ যাব পাৰা এনেকে চাৰিবাৰ হ'ব নহলে ন অহা যোৱা
চাৰিবাৰ হব উম দুটামান ক্লাছ কৰি মানে সিহঁতৰ নিদিয়ে তেনেকে নহ'লে অসুবিধা হলে পথাবই নালাগে যদি দিহে বোলে নাই হেৰি কি কয় অসুবিধা হলে পথাব নালাগে তেনেকে মানে নিদিয়ে আৰু নহলে যদি হেৰি হয় একে ছুটি আনিব লাগিব
উম উম উম সেই তেনেকে একে
বৰষুণ নহলে লৈ যাম চাগে যদি বৰষুণ হয় তেতিয়া এই বৰষুণত আকৌ হেৰি লৰা ছোৱালীবোৰ নাহে নহয়
নাহে আৰু নাহিলে মানে কি ক্লাছ বোৰো ভাল নহয়
ভাল ন হয় অ সেইটোয়ে তাই তাকে কৈছ যদি মা বৰষুণ পৰে নাযাও দিয়া সেইদিনাখনো সেই তিতি তিতি গলো বৰষুণত অকনমান তিতিলো যে তাই স্কুলৰ পৰা সেই মোৰ ওচৰ পৰা যাওতে তিতি গ'ল যে ক্লাছ ৰুমলৈকে আহি আকৌ চৰ্দি উ কুৰা
হ'ব এ বৰষুণত তিতিলে
সেইটো কাৰণে
বৰষুণত তিতিলেই মোৰ হাঁচি চৰ্দি লাগে দিগদাৰ মানে
আকৌ ভাইটিৰ লগত গ'লেও সোনকালে যাবগ লাগিব সোনকালে গ'লে আকৌ স্কুটিখন ন নহলে মই আহিবলৈ অসুবিধা হব আহোঁতে
বতৰৰ এনেও উম উম বতৰ এনেও বেয়া কৰিয়ে আছে আকাশ ডাৱৰ হৈ আছে গম পোৱা পূৰ্ণিমা কালি মিলিছে ন জোনটো দেখিবলৈ পোৱা নাই অ গম পাইছানে বুদ্ধ পূৰ্ণিমা বুলি ক'লে কেনেকুৱা লাগে আৰু
ওলাই আছে জোন কিন্তু
ইয়াত নাই ডাঙৰ
ডাৱৰ আছে হ'লেও মানে জোনটো ওলাই আছে অকন মাজে মাজে ওলাই
কেনে আৰু ন আজি ইমান দিনৰ পৰা ৰ'দ দেখা নাই নহয় কাপোৰ কাপ যে গোন্ধাই গৈছে গৈ ৰুম
অ কাপোৰ বোৰ মই আজি বন্ধ কাৰণে কাপোৰ বোৰ ধুলো কিন্তু একোৱে নুশুকাল
একো নুশুকাল
অ কি হয় এবাৰ ৰ'দত দিয়া এবাৰ ভিতৰত থোৱা এনেকোৱা কৰি থাকাকিলে কাপোৰবোৰ লেতেৰাহে হয়
তাত তেয়া হয় আৰু কামো বাঢ়ে ন বেছি কাম বাঢ়ে
আৰু গোন্ধাইও কাপোৰ বোৰ
গোন্ধাই গোন্ধাই এ আনকি কি জানা বিচনবোৰো তুমি ধোৱা বিচনা চাদৰে লাগে পাৰি থোৱা
অ কিবা সেমেকা সেমেকা
অ মনৰ কিবা অশান্তি নালাগে নে বৰষুণত এনেকোৱা বতৰত
উম
সে দিগদাৰ লাগে দেই তে যে ইণ্টাৰেষ্টিংটো শুনা আজিৰ পৰাতো মে মাহ ন মে' মাহতো কাপোৰ মই ৰাতি কাপোৰ কাপোৰ লৈ আছো জাননে পাতলকে কাপো বৰষুণত ঠাণ্ডা লাগিব ৰাতি এই যে দুদিন মান যে কাৰা ৰ'দ মাৰিছিলে মনত আছেনে নাই জানো সেইকেইদিন যে কেনেকোৱা গৰম লাগিছিল তো গৰমো লাগিছিল ন সেইকেইদিন
অ সেই তেতিয়া কাপোৰবোৰ সোমাৱাই দিলো আকৌ উলিয়াইছো
অ মই সোমলো
আহ
মই সোমাই দিলো ভাৱিলো এবাৰ পুৰা গৰম দিব গ সেইকেইদিন গৰম দেখা পাই
আহ
এতিয়া আকৌ এইকেইদিন ঠাণ্ডা
ঠাণ্ডা কিন্তু হেৰি জুন জুলাই মাহলৈ গৰমতো আহিবগৈ মানে গৰমতো ঠাণ্ডাতো দেৰি দেৰিলৈকে থকা মানে গৰমতো সিফালে দেৰিলৈকে থাকিবগৈ
আমাৰ লৰা থকা জেগাতো এতিয়াই ফৰ্টি টু নে কিমান ইমান বেয়া লাগিছে কালি ইয়াতে কাপোৰ লৈ আছো গৰম গৰম ইয়াতে কাপোৰ লৈ আছো সি কৈছে বাপৰে ইয়াত যে বাহিৰত ওলাবই নোৱাৰি এতিয়াই তুমি চিন্তা কৰা
উম
জুন জুলাই মহীয়া কেনেকোৱা হব আৰু সেয়া গৰম দিনত যে বতাহ যে মাৰে আমাৰ ইয়াত অকন গাটো চেচা পৰি নাযায় বতাহ অকণ লাগিলে আমি যে কও ইমান ধুনীয়া লাগিছে বতাহখন মাৰিছে তাত বতাহখন মাৰিলে মানে এনেকে গৰম তাপ এটা যেন তোমাক কোনোবাই এনেকে গৰম হাৱা এটা এনেকে পুৰি নিয়া নিচিনা লাগে পথাাৰত মাৰিলে তাত কিমান ল ন কি বুলি কৈ যে সেইটো নাম বৰ আচৰিত লাগে ন
একেখনে ঠাই ন
একেখনে পৃথিৱীতে কি এঠাইত সেয়া এঠাইত কিয় এবাৰ কাশ্মীৰলৈ যাওঁতে আমাৰ হ' এতিয়া মই ঠাণ্ডাত থাকিব মানে কাপোৰৰ তলত সোমাই আছো বুলি কলো ফোন কৰোতে ত তাক ইচ ৰাম ইয়াত তেনেকুৱা গৰম ঐ ম খুব বোলে মোৰ বোলে হিংসাই লাগিছে
অ মই দাৰ্জিলিং যাওঁতে মই দাৰ্জিলিং যাওঁতে আমাৰ জেঠাই ছোৱালী জনীয়ে কৈছে গৰমত থাকিব নাই ঘামি তাই ভাত বনাব পৰা নাই ঘামি ক অৱস্থা নাই মই যে চুৱেটাৰ পিন্ধিছো তাৰ পিছত কৈছে উ তোক দেখি মানে গাটো অকণ ঠাণ্ডা পৰা নিচিনা নিচিনা লাগিছে মানে বৰষুণো পৰি আছে যে তাত মানে ভিডিঅ' কল কৰি পেলাই চাইছে
অ কিয় মই ফটো দি থাকো ত এবাৰ এই হেৰি অ বৰফ মাজত ফটো এখন এনে দিছিলো এই চৰাইবাহী ফ্ৰেণ্ড এজনীয়ে তাই ই টো চাইডৰ তাৰপিছত তাইে কৈছে কৈছে হেৰি বা মোক কৈছে বৰ একেবাৰে মোৰ বোলে হিংসাই লাগিছে আপোনাৰ ফটোখন দেখা পাই নে গাটো সাত পৰি গৈছে এনেকৈ মোৰ একেবাৰে গাটো চেচাঁ ফুৰি গৈছে গলে ফটোখন দেখে হি হি হি অ হয় দিয়া।
আকৌ গৰমত আকৌ যাবলৈও মন যায় কিন্তু। তাৰ পৰা অহা পিছত যে গৰমটো ইয়াত সহ্য
এইবাৰ একেবাৰে। অ দাৰ্জিলিং আমিও গৈছিলো নহয় আহি পেলাই একে হেৰি নেপাওৱে এইখন বাঘ দ্ৰুগাৰ পৰা আৰম্ভ হয়। গম পাইছে নে গৰমতটো আৰু সেইফালৰ পৰা যাওঁ। এই বাঘ দ্ৰুগা পাৰ হৈ আৰু এই চিলিগুৰিৰ পৰা। উ বা কম। ইমান নয় একে চেঁচা লাগি - লাগি আহি থাকে। সেয়ায় আৰু ডাৱৰ সোপাৰ মাজেদি। প্ৰথমবাৰ যোৱাটো আমেজেই বেলেগ। আমাৰ ল'ৰাই এতিয়াও কৈ থাকে মা প্ৰথমবাৰ মই যে। মানে উম- উম সি। কৈছো নহয় অ নোপোৱা কিবা এটা নহয় আমাৰ সেইবাৰ। ছেকেণ্ড বাৰ। সি ফাৰ্ষ্ট গৈছে যে কৈছে, মা মই পাগল হৈ গৈছিলো জানা সেইখিনি উঠা ক্ৰমান্বয় উঠা খিনি যে। একদম। কেনেকুৱা লাগিছিলে আৰু বোলে। অ সঁচাকৈ আকৌ। সেয়া মানে অনুভৱ কৰিব নোৱাৰি ন বেলেগে, নিজে নগলে। এ বাৰু ঠিক আছে দিয়া ভাত পানী বনোৱা কামত লগা ন? হেল্ল', অ ঠিক আছে দিয়া ৰাখিছো ন?
শুনেছে আ।
ঠিক আছে বোলো হ'ব দিয়া ন? ভাত পানী বনোৱা কামত লগা।
অহ অ -অ - অ ঠিক আছে।
অ দিয়া দিয়া অ।
কত ব ম?